হেল্ল'।
অহ কি খবৰ!
ভালে দিয়া তোমাৰ।
ভালে মোৰো আছো ভালেই। বাকী ক্লাচত যাই আছা। এ আজিকালি টাইমে নাপায় ডিউটি ডিউটি তাৰ পিছত এতিয়া চিঞৰি ক্লাছ চলি আছে ডিউটি হব খতম হ'ল।
অ অ ডিউতি কিমান দিন হ'ল।
ডিউটি হল মাজতে মিৰ্জাত হৈ আছিল। অ এইটো মাহতে আগত খতম হ'ল আৰু আজি দুহপ তামান হ'ল বাৰু। তোমালোকৰ পিছে।
আমাৰ এতিয়া মনাই যব এতিয়া আমাৰ তোমাৰ নিদিয়ে নহয়। মানে হ'ল দুমাহমান আগত। হৈ গল এতিয়া মানে ক্লাছ চলি আছে আৰু।
অ।
ভাত খালা।
অ খালো এই অলপ আগতে খাই উঠিলো তুমি
অ মইয়ো ৰবা অলপ আগত
অহ কিহৰ আজি তৰকাৰী
অ আজি মাছ দিছিলে আজি বৃহস্পতি বাৰো সেইটো কাৰণে তুমি কিহেৰে খালা
আমাৰো ছেম মাছে আৰু হৰি চিকেন অনলি এ আমাৰ ফ্ৰাই কৰি কিনে দিয়ে আৰু এক্সট্ৰাকে চব্জি এটা বনাই খোৱাতোয়ে খাই আৰু সেনেকা লয়
কি আছে বাৰু
অ এ ক্লাচ হৈ আছে নে
অ ক্লাছ হৈছে আজি হৈছে তোমালোকৰ ক্লাছ চলি আছে নাই
অ ক্লাছ চলি আছে ডিউটি কথা হ'ল নেকি
অ ডিউতি হল ঘৰ কেতিয়াকে যাবা হেল্ল' উম হেল্ল' হেল্ল'
হেল্ল'